হেল্ল'
হেল্ল' বাইদেউ আপোনাৰ মাতটো অহা নাই। হয় শুনিছো হেল্ল'
হেল্ল'
লাউচস্পিকাৰ বঢ়াই দিব নেকি
অলপ বঢ়াই দিব নেকি
হেল্ল শুনিছেনে আপুনি
অকণমান আহে হেল্ল'
হেল্ল' শুনিছে
হেল্ল' হয় আহিছে অকে অ' বাইদেউ শুনিছো হয়
আ আপুনি ফ্ৰী আছেনে এতিয়া
হয় বাইদেউ মই কথা ক'ব পৰা অৱস্থাত আছো।
অ তাকে আজি এখন আ টপিকৰ বিষয়ে আমি আলোচনা কৰিব ওলাইছোঁ আ টপিক এইটোৰ নাম হ'ল বাঁহ।
হয় বাঁহ য'ত নেকি আমাৰ গাঁৱলীয়া গাঁৱত মানে সহজে পোৱা যায়, অসমৰ গাঁও ভুমিবোৰত।
হয়, হয় হয় মই সেই বাঁহৰ এ বিষয়ে অ অকণমান কম। যেনে বাঁহ, বাঁহ হৈছে আমাৰ অসমীয়া সাংস্কৃতিক কৰ এটা বহুত গুৰুত্বপূৰ্ণ হয়নে
হয়, হয়।
আৰু উম বাঁহেৰে, বাঁহেৰে আমি যি কোনো সামগ্ৰী বনাই ল'ব পাৰোঁ। আৰু বাঁহ আমাৰ অসমীয়া সমাজৰ কাৰণে
দৈনিন্দ আমাৰ মানে ঘৰুৱা ভাৱে যিবিলাক মানে ব্যৱহাৰ্য বা বেবুৰ হ'ব পৰাকৈ আমি বাঁহাৰে সজাই ল'ব পাৰো হয় না? যেনে উদাহৰণ হিচাপে আপুনি কি দিব পাৰে?
হয়, যেনে আমি ঘৰ বনাওঁতেও আমাক বাঁহ লাগে। আৰু বিভিন্ন আমি সামগ্ৰী বনাই ল'ব পাৰোঁ। যেনে মাছ ধৰাৰ কাৰণে আমি জাকৈ খালৈ আদি বনাব পাৰোঁ। আৰু
হয়।
সপ্তা হয়, এনেকে বিভিন্ন আমি সামগ্ৰী বনাই ল'ব পাৰোঁ। আৰু আমাক জন্মৰ সময়টো আমাক বাঁহৰ প্ৰয়োজন হয়। আৰু আমাক মৃ তুৰ সময়তো আমাক বাঁহৰ প্ৰয়োজন হয়। বাঁহৰ চাং আমাক হয়। মৃত্যুৰ সময়তো এ দেহটো লৈ যোৱা হয়।
হয়।
এনেদৰে আৰু বিভিন্ন আ বাঁহৰে আমি সামগ্ৰী বনাওঁ। নহয় জানো? যেনে
এনে আজিকালি ইমান দেখা পাওঁ বজাৰত মানে বাঁহৰ, বাঁহৰ সেই যে আহ পানী খোৱা কাপ, বাঁহৰে বাতি তৈয়াৰ কৰে। মানে বাঁহৰ পৰাই ফুল তৈয়াৰ কৰে। তেনেকা আমি বজাৰত বহুত উপল্ধ মানে বজাৰত উপলব্ধ হৈ গৈছে আজিকালি। পোৱা যায়। মানে সেইবোৰ এনেকে এটা আটক ধুনীয়া হয়। মানে আমি যে ভাবিবই নোৱাৰো যে বাঁহৰ পৰা এনেকা বস্তু বিলাকো তৈয়াৰ হয়।
হয়। এনেদৰে আমি বাঁহৰ বিভিন হয়, এনেদৰে আমি বিভিন্ন বাঁহৰে সামগ্ৰী বনাই ল'ব পাৰোঁ। নহয় জানো? আৰু আমি- আমাৰ অসমীয়া সাংস্কৃতিৰ এটা প্ৰধান উপাদানেই হ'ল বাঁহ। আৰু জন্মৰ পৰা আমি মৃত্যুলৈকে যেনে আ বাঁহৰ আমি ব্যৱহাৰ কৰোঁ আৰু বাঁহেৰে আমি এ সামগ্ৰী বনাব পাৰোঁ। আপুনিও এ আপোনাক কোৱা হৈছে অ'
হয়।
হয়।
অ', আ, কিছুমান আমি কেতিয়াবা আমি, হয় বাইদেউ।
আ আপুনি বাঁহৰ সামগ্ৰীসমূহৰ আ অকণমানটা বাঁহৰ সামগ্ৰীৰ বিষয়ে কিবা ক'ব পাৰিব নেকি?
ত' আমি এ যিমান দূৰ আমি দেখিছো আমি গাঁৱলীয়া মাজত আ আমাৰ অসমৰ গাঁৱে ব্যৱহাৰ দেখা পাওঁ। আৰু বাঁহ খেতি হয়। ত প্ৰধানকৈ আমি সেই বাঁহৰে আমি কিছুমান, আজিকালি বৰষুণৰ বতৰত বা বাৰিষাৰ বতৰত গৰা খহনীয়া হয়। সেই গৰা খ গৰ খহনীয়া সমূহৰ ৰদ কৰিবৰ কাৰণে, মানে আমি বাহৰ,
হয়।
আৰু কিছুমানে বাঁহ ব ব্যৱসায়ৰে বাহহ বৱসায়ৰ সৈতে জ হয় পৰিয়ালক ভৰণ পোষণ দিছে। ত আমি, প্ৰথমে এনে ব্যৱহাৰ কৰিব পাৰো আমি ঘৰত ঘৰ বনাওতে আমি জেওৰা ব্যৱহাৰ কৰিব পাৰোঁ। যে আমি যে,
জেউৰা ভেটোতে হয়। খেতি বাতিটো হয়।
ত' সেইবিলাকেই হ'ল আমাৰ প্ৰধান কাম যে আমি বিলাক।
হয়।
অ সামগ্ৰীৰ ধুনীয়াকৈ সজাব পাৰি এনকৈ।